হেল্ল'।
হেল্ল'
কি কৰি আছা?
এ এনেই বাৰান্দাত বহি আছো ইমান গৰম। তই কি কৰি আছা?
তাকেতো, ময়ো বাহিৰতে আহিছো বাৰু ওলায়, গৰমতে।
তই কি কৰি আছা?
কি বুলি কয়, এই ময়ো বাহিৰত ওলাইছো গৰম বহুত গৰম।
খালী?
ভাত নাই নাই বনাই হে আছে। তই খাল না নাই?
অ', নাই আমাৰো বনাই আছে। আমাৰ এনেও দেৰিয়ে হয় আৰু।
তাকেতো হেৰি কি বুলি কয়, এই তই চুপা-চুপিখন চালি নেকি মুভিখন যে আহিছে ন নতুনকে মানে অসমীয়া চিনেমাখন, চুপা-চুপি।
চালো তই চোৱা নাই নিকি?
নাই-নাই মই মানে চাবৰ কাৰণে লগে-লগে পোৱা নাই সেইকাৰণেটো ফোন কৰিছিলো তই চাৱা নাই যদি একেলগে চাবা পাৰিলো হয়।
মই চালো নহয় ইমান ধুনীয়া বনাইছে, ইমান মানে অসমৰ যিবিলাক আহ, উম ধৰা তোমাৰ একে বহুত ধুনীয়াকে মানে তোমাৰ উপস্থ যিটো মানে সং মানে উপস্থাপন কৰিছি না, ধুনীয়াকে কৰিছে মানে। মানে গ্ৰাম্য জীৱন গাঁৱৰ আ জীৱন আৰু লগতে আমাৰ কিছুমান অন্ধবিশ্বাস মানুহে মানি চলেনে সেইটো দেখুওৱা হৈছে তাত
উম।
আগতে মানে আ কি বুলি কয়, অন্ধবিশ্বাসক লৈয়ে মে মানে সেইটো খোৱা হৈছি, মানে মে প্ৰধানকে। লগতে তোমাৰ তাতে অলপ-অলপ ধৰা ভাল পোৱা প্ৰেম কাহিনীও আছে অলপ, অলপমান ভয়ানক হেৰিৰো আছে তেনেকুৱা আৰু, বাকী ভালে।
ভাল লাগছি আৰু চাই কিনে।
টো ভাল লাগছি, কাৰণ আ অসমীয়া অসমৰ সমাজ এখনত কি কি হয় তাতে এজনী কলকাতাৰ অভিনেত্ৰীও অভিনয় কৰছি নতুনকে, তাইয়ো অভিনয় বহুত ধুনীয়া হৈছে, মানে ভাল হৈ অসমীয়া চিনেমাও যি ইমান এটা লে মানে লেভেললে যাব পাৰে, সেইটো মানে মই বা নাছিলোঁ বহুত ধুনীয়া।
তাকেটো অসমীয়া চিনেমাও ইমান আগবাঢ়ি যাব আজিৰ দিনত হয়নে ভাবি ভাল লাগে আৰু আমাৰ এইয়া।
অ', তাকেতো এতিয়া উম আগতে টো মানে আগৰ দিন পিছে ব্লেক এণ্ড হোৱাইট আছিল এ আৰু মানে চিনেমা খন ভালেও আগতে আজি ভাল নাছিল নহয়, আগতে এতিয়া যাইকেনে ধৰক কাবাৰ গি চেলে বাৰ ক'বাত কিবা আগতেও এটা মানে ধৰা তোমাৰ চিনেমাবিলাক দিয়া হৈছিল কিন্তু সেইবিলাক
এতিয়া নোহোৱাই হ'ল এতিয়া ডাইৰেক্ট স্ক্ৰীণত ওলাই হলত। মানুহো তেনকৈ চাবই আৰু মানে এইকাৰণে।
অ', আচ্ছা হয় বাৰু এইটো কথা।
এতিয়া যিহেতু অসমীয়া প্ৰথম অসমীয়া ছবি জয়মতী আছিল দুইবছৰ আগত। বৰ্লাদেৱে অহ নিৰ্মাণ কৰি উলায়াইছিল ঊনৈশ পঁয়ত্ৰিছ চনত চাগে। সেই-সেই চিনেমাখনৰ পৰাইতো অসমীয়া চিনেমা তোমাৰ ইতিহাসক এটা নতুন অধ্যায় দিছিল ন'
সেইটোৱে তোমাৰ প্ৰথম মানে আমাৰ অসমত মানে অসমীয়া চিনেমা বা চিনেমা জগতখনৰ মানে সৃষ্টিকৰ্তা বুলি ক'লে জ্যোতিপ্ৰসাদ আগৰৱাক বুলিয়ে মানে আমি জানো সোধে কাৰণ তেওঁয়ে বহুত সংঘৰ্ষ কৰি ফালেই সেইখিনি আগোৱাই নিছে অসমীয়া চিনেমা সেইটো চবে জানে গতিকে সেয়ে তেওঁ মানে সেইখিনিয়ে মানে আগৰ আমাৰ অসমীয়া সমাজ কেনেকুৱা আছিল, আগৰ আমাৰ অসমীয়া সমাজ কেনেকুৱা ছিল চিনেমা- তিনেমা এইবিলাক মানে ভাল নহয় আৰু ভাল বুলি ভবা নাছিলে যে এইবিলাক মানে বেয়া বস্তু চবৰে নহয় সেইকাৰণে বোলে সেনেকে ভাবিছোঁ চবে কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাই আহি তেওঁ যিখিনি মানে জ্ঞান আছিলে এই অসমীয়া মানে চিনেমা জগ -জগতক লৈ আৰু তেওঁতো তোমাৰ ই ইও টি আইট তোমাৰ ফিল্মৰ সেৱা লৈ আহিছিলে ন' পৰি কি বুলি কয় এইটো প্ৰশিক্ষ শিক্ষণ লৈ আহিছিল তাতে তেওঁ তাৰে ওপৰত পঢ়িব গৈছিলে।
অহ
পঢ়ি আহিহে অসমত মানে সৃষ্টি কৰিছে তাৰ মানে সেইখিনি সময়ত তেওঁ বহুত সংগ্ৰাম কৰিব লগা -লগা হৈছিল মানে অসমীয়া চিনেমা মানে প্ৰতি তিষ্ঠা কৰাৰ কাৰণে
তে আগতে সেই তেতিয়াৰ দিনতে তো অকল মানে খন বনোৱাৰ লগতে বহুতেতো সমস্যাৰো সন্মুখীন হৈছিল চাগে তথাপিও যিটো- যিটো এটা হাৰত মানে আগবাঢ়ি আছ আগবাঢ়িছিল সেই চিনেমাখন সেইটো দে ভাল লাগে আৰু এতিয়াও
আমাৰ মানে এতিয়া প্ৰথমৰ পৰা চাব গ'লে অসমীয়া চিনেমা জগতখন মানে এনেকুৱা যে তোমাৰ এটা সময় আছিল যেতিয়া মানে জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ মানে ছবিখনত এক্টৰ- এক্ট্ৰিছ বা অভিনেত্ৰী ল'বৰ কাৰণে মানে বিচাৰিব লাগিছিলে কাৰণ সেইখিনি মাৰ এনেকুৱা আছিল যে সমাজখন যোনে যোন অভিনেত্ৰী মানে ছোৱালীয়ে চিনেমাত কাম কৰে বা অভিনয় কৰে তেওঁ মানে ভাল দৃষ্টি চৰাইছিলে আৰু সমাজৰ মানে তেওঁ অপৰাধীৰ আছিল। ত' সেই -সেনেকুৱা বাধা নেওচিও তেওঁ মানে জয়মতীখন উলিয়াই- উলিয়াইছিল আৰু এইটো কাহিনীটো সচাই যে জোতি প্ৰসাদ আগৰৱলাৰ আগৰ এটা মানে ষ্টৰি আছে মানে মই পাইছিলো আৰু যে আগতে যেতিয়া জয়মতীখন ওলাইছিল ওলাওতে মানে তেওঁ এখন জীপ লৈ ফেলে ঘূৰিছিল মানে গোটেই গাঁও বিলাক ঘূ গোটে মানে তাৰে মানে যিখিনি মানুহ আছিল মানে গাঁৱলীয়া যিখিনি মানুহ আছিলে তেওঁলোক মানে তাৰ পৰা পলাইছিল মানে যেনেকে আমাৰ ইয়াতে ডকাইত গুণ্ডা আহিলে মানুহ পলাই তেনেকে পলাইছিল কাৰণ সেইটো সময়ত এনেকুৱা আছিলে যে চিনেমাত যদি কেনেবাকে ওলাব লাগে গোটেই সমাজৰ আগত মানে তেওঁ লজ্জিত হ'ব যেন তেনেকুৱা এটা ধাৰণা আছিলে মানুহখিনিৰ মনত সেইকাৰণে মানে এ জ্যোতিপ্ৰসাদ আগৰৱালাই বিচাৰি বিচাৰি বিচাৰি বিচাৰি মানে থাকো এটা কোনোব পোৱা নাছিল, সেই কাৰণে আমি কিতা চবে চবৰে মানে পৰিচিত নাম অসমীয়া চিনেমাজগতৰ প্ৰথম অভিনেত্ৰী তথা জয়মতীৰ জয়মতীৰ মানে যিটো চৰিত্ৰ কৰিছিলে আমাৰ আইদেউ সন্দিকৈ। তেওঁ মানে আগুৱাই আহিছিলে আৰু এজন এজনী নাৰী হৈ মানে যে কৈছিলে যে মইও কৰিম এই অভিনয়। মোকে লওঁক বুলি। তেনেকে মানে সাহস কৰিছিলে আৰু সেনেকুৱা সাহসৰ ফলতে মানে জ্যোতিপ্ৰসাদ আগৰৱালাই সাহস কৰিছিলে যে এনেকুৱা এখন চিনেমা আৰম্ভ কৰো। তেনেকে জয়মতী আৰম্ভ কৰিলে। কিন্তু জয়মতীখন আৰম্ভহে কৰিছিলে। কিন্তু তাৰ আগতেও বহুত সংগ্ৰাম কৰিবলগীয়া হৈছিলে ন। মানে জ্যোতি
আহ সেইটোৱেটো কলো মই বহুতো সন্মুখ সমস্যাৰ সন্মুখীন হৈছিল।
চলাব লাগিলে পইচাটো নাথাকে। কাৰণ আমাৰ অসমত যিহেতু সেইটো বস্তু ইমান প্ৰচলন নাই, কাৰণ তোমাৰ বাহিৰা ৰাজ্যবিলাকতহে আছে। ডাঙৰ-ডাঙৰ চহৰ বিলাকত। আমাৰ অসমখন তেতিয়া বহুত পিছপৰাই আছিলে। কাৰণ এখন চিনেমা কৰিব লাগিলে তাতে তোমাৰ অভিনয়খিনি যে যেন তেন মানে কৰিলে আৰু মানে অসমৰ মানুহখিনিয়ে। কিন্তু অভিনয় কৰিলে নহ'ব ন। তাতে মিউজিক থাকিব, এডিটিং থাকিব। এইবিলাকত তোমাৰ বহুত খৰচ হয়। যিহেতু আমাৰ অসমত সেইবিলাক কৰিব পৰা আমাৰ জাগাও নাই। তেতিয়া সেই সময়ত নাছিলে আৰু। সেইকাৰণে তেওঁ কলকাতালৈ য যাব লগা হৈছিল। কলকাতা, বম্বে এইবিলাকত যাব লগা হৈছিল। সেই কৰিব আৰু সেইবিলাকত কৰোতে মানে বহুত পইচা মানে লগা হৈছিল। সেইখিনি সময়ত মই সেইবিলাকো বহুত বাধা কৰিছিল। তেনেকে তেওঁ হ'লেও সংগ্ৰাম কৰি তেওঁ নিজৰ শোণিতপুৰতে খুলিছিল নহয় এইটো। এ জ্যোতি চিত্ৰ জ্যোতি চিত্ৰবনটো এতিয়া গুৱাহাটীত আছে কিন্তু এতিয়া চিত্ৰবন বুলি এটা খুুলিছিল। প্ৰথম মানে আমাৰ অসমৰ চিনেমাহল। কিন্তু এতিয়া মানে সেইটো মানে কালক্ৰমত মানে আহি বাধাত পৰি সেইটো বন্ধ হৈ থাকিল। সেইটোতো মানে চিনেমা চাব মানে মানুহ নোযোৱা হল, তেনেকুৱা হল। তাৰ পাছত সেনেকে আৰু তেওঁ বহুত লাগি যুঁজি জয়মতীখন কৰিলে। কিন্তু জয়মতীখনে ভাল মানে এটা সেয়া পাইছিলে ন মানুহৰ পৰা মৰম পাইছিলে। তাৰ পাছতে তেওঁ শোণিত কুঁৱৰী, লভিত তেনেকুৱা বহুত নাটক মানে নাটক, মানে কি আৰু চিনেমা আৰম্ভ কৰিলে বনাবৰ কাৰণে। চিনেমাৰ মানে সেয়া কৰিলে যো-জা চলালে। তেনেকে আহি-আহি মানে অসমীয়া জগত চিনেমা জগত বহুত মানে অভিনেত্ৰী-অভিনেতাৰ লগত তাতে বহুতো সোমাই গ'ল ভিতৰত। যেনেকৈ ভূপেন হাজৰিকাৰ দৰে কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰৰ দৰে বহুত তেনেকে সোমাই গ'ল আৰু বহুত খিনি মানুহ। সেনেকে এতিয়া আগুৱাই আগুৱাই আহি বৰ্তমান এইটো সময়ত মানে উপনীত হৈছে। বৰ্তমান যিহেতু আমাৰ মাজত জুবিন দা নাই। জুবিন দাই বহুত খিনি মানে বৰ্তমান আমাৰ সমাজত মানে অসমীয়া চিনেমা যিটো ধাৰা সেইটো মানে তেওঁ দুুগুণ আগবঢ়াই নিছিলে কাৰণ তাৰ পৰা মানে অনুপ্ৰাণিত হৈ মানে আমাৰ অসমীয়া যিখিনি উঠি অহা নৱপ্ৰজন্ম, সিহঁতে মানে চিনেমা চাবলে গৈছিলে। গোটেই কেইখন ফিল্মে হিট হৈছে বৰ্তমান আৰু সেই জুবিন দাৰ পৰাই অসমীয়া চিনেমা মানে আগবাঢ়িবলে ধৰি এতিয়া যেনেকে চুপা চুপি আহিল। তোমাৰ ৰত্নাকৰ, ৰঘুপতি সেনেকে বহুত মিছন চাইনাৰ দৰে বহুত চিনেমা আহিল। আহোতে মানে মানুহে আহ আদৰি লৈছে আৰু ভালদৰে। মানে আগৰ নিচিনা নিচিনা হৈ থকা নাই আৰু অসমীয়া চিনিমা বুলি কলে মানুহে নোচোৱা। তেতিয়া মানে ভালকে মানুহে চাব যায় আগ্ৰহেৰে চাবলৈ যায়। সেইটোৱে। আৰু এতিয়াও ভাবিছো অসমীয়া চিনেমাৰ ভৱিষ্যত ভালে হ'ব। কাৰণ এতিয়া বৰ্তমান যিবিলাক আছে নতুন -নতুন উঠি অহা অভিনেতা- অভিনেত্ৰী। লগতে পৰিচালক, তেওঁলোকো মানে বহুত ভাল বৰ্তমান চাবলে গ'লে।
অহ, সেইটোৱেতো এতিয়া
মানে চবোহো অসমীয়া চলচিত্ৰ ধৰা এতিয়া ৰাষ্ট্ৰীয় পৰ্যাতো বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো শ্ৰীকৃতি পাইছে না বহুত।
উম -উম এতিয়া তোমাৰ ৰৈ ৰৈ বিনালে খনতো তোমাৰ কিমানটা অহ, কিমানটা লেংগুৱেজ তোমাৰ বাহিৰতো চলিছে কাৰণ অসমৰ বাহিৰটো চলিছে অকল অসমতে নহয় তোমাৰ চেন্নাই, কৰ্ণাটক সেইবিলাকতো তোমাৰ বহুত- বহুত লেংগুৱেজত চলিছে ভাল - ভালকে চলিছে মানে মানুহে চাব গৈছে ত' আকোৱালি লৈছে সেইখনো। ভাবো আৰু যে এনেকে অসমীয়া চিনেমা জগতখন আৰু আগুৱাই যাব মানে অনুভৱ হৈছে আৰু এতিয়া বৰ্তমান কাৰণ এটা সময়ত এনেকুৱা যে অসমীয়া চিনেমা মানে সাপে মাৰিছিল বহুত।
মানুহে আধুনিকতাৰ কাৰণে এতিয়া নতুনকে চিনেমা চাব গৈছে মানে আগৰ দিনত ইমানো জানা নাছিল, কিন্তু এতিয়া মানে অসমীয়া শো যেতিয়া এখন ছবি হলত লাগে তেতিয়া মানে আমি দেখা পাও যে ডিজিটেল -ডিজিটেল প্লেটফৰ্ম আহাৰ লগে -লগে এতিয়া আমি দেখা পাওঁ মানে গাঁৱৰ, ককা আইতা বিলাকেও মানে কিছুমান
লৈ আহে কিছুমানে- মানে লৈ আহে আৰু। যিবিলাকৰ দৰে আত্মীয়
এইটো হয়, এতিয়া মানে এনেকুৱা হৈছে আগতে মানে অসমীয়া চিনেমাত-চিনেমা হল -চিনেমা হল মানে আমাৰ এতিয়া অসমত বহুত খিনি গঢ়ি উঠিছে। যাৰ ফলত মানে আমাৰ ওচৰে -পাজৰে থকা মানুহো যাব পাৰিছে চিনেমা চাবলে। তেনেকে মানে বহুতখিনি আগবাঢ়িছে আৰু জগতখন ভাল লাগিছে দেখিয়ে উম, তাকে তোমাক বোলো চুপা - চুপি চাওঁ সুধো চালা নেকি যদি চোৱা নাই মৰ লগত চাব যাব পাৰিলা হয় মই মানে চোৱা নাই যে উম -উম। তাকে বাৰু সুধিলো তোমাক সুধিলো মানে কি তোমাক ফোন কৰিছিলো চুপা - চুপি চন চোৱাৰ কথা সুধিবলে কিন্তু যিহেতু চালায়ে মই আকৌ বেলেগত বিচাৰিব লাগিব এতিয়া ঠিক আছে বাৰু হা, ৰাখো এতিয়া। হেল্ল', হ'ব দিয়া ৰাখো এতিয়া।
উম সেইটো